অ, শুনিছা নে?
হয়, শুনি আছোঁ মই।
অঁ, এনেই বতৰ কেনেকুৱা আপোনাৰ ফালে?
অহ, বতৰ এতিয়া বৰ্তমান অঁ, অলপ ঠাণ্ডাই আছে আজি। আহ, বৰষুণ দিও-দিওকে আছে আৰু।
হয় হয় হয়, এনে দুপৰীয়া খোৱা-বোৱা হৈ গ'ল নে?
অঁ, মই বেছিভাগ দুপৰীয়াৰ খাদ্যটো নাখাওঁ। এতিয়া আজিও খোৱা হোৱা নাই আৰু।
উম, উম, উম, ভাৰত হয় হয়, খালো ইয়াত দুপৰীয়া ভাত খাই এতিয়া বহি আছোঁ। আমাৰ ফালে বতৰো তেনেকুৱাই, আপোনাৰ ফালে যেনেকুৱা তেনেকুৱাই একে। বাৰু, আপোনাক ধন্যবাদ থাকিল। এই সময়ত আমি এটা বিষয় লৈ আলোচনা কৰিবলৈ আপোনাক কল কৰিলোঁ, এই সময়ত আপুনি ক্ষন্তেক সময় দিব পাৰিব নেকি?
হয়, নিশ্চয় দিব পাৰিম। আপুনি কওকচোন
অ বাৰু ধন্যবাদ থাকিলে। এই সময়ত আমি এটা
হয়।
এটা বিষয় ল'ম, এই প্ৰদূষণ ন পলুচনৰ পৰা আমি আলোচনা কৰিম। বাৰু, এনে আপুনি প্ৰথমতে প্ৰদূষণৰ ওপৰত চমুকৈ ক'ব পাৰিব নেকি?
হয় হয়, নিশ্চয়। মই আপুনি যি প্ৰশ্ন সুধিছে বা যি বিষয়ৰ ওপৰত আপুনি আহ আলোচনা কৰিব খুজিছে, ইয়াৰ ওপৰত। মই যিমান পাৰে, সিমানে ক'ব চেষ্টা কৰিম।
হয়, হয়, হয়।
এতিয়া প্ৰদূষণ বা পলিউচন ক'ব গ'লে আমি প্ৰথমতে আহ, মনত লৈ আহে আৰু। অহ, যি আমাৰ চহৰ অঞ্চলত বেছি আমাৰ প্ৰদূষণটো হৈ আছে আৰু।
হয়, হয়, হয়।
হয়। এতিয়া চহৰ অঞ্চল আৰু গাঁও অঞ্চল সেইটোৱে বহুত বিশেষ পাৰ্থক্য আছে। প্ৰদূষণৰ বিষয়ত আহ। এতিয়া চহৰ অঞ্চলত ক'ব গ'লে আমাৰ যি অহ, গাড়ী-মটৰ বা যিকোনো হওক, আহ কল-কাৰখানাই হওক বা ইণ্ডাষ্ট্ৰি, ফেক্টৰী সেইবিলাৰ যিটো আমাৰ বেয়া যিটো ধোঁৱা ওলাই বা যিখিনি আমাৰ অ', বেয়া যি পলিউচন হয়।
হয়।
সেইটো চহৰ অঞ্চলটো বহুত আহ বেছি মানে প্ৰদূষণটো কৰি আছে আৰু।
হয়, হয়।
হয়, হয়। আহ, এতিয়া কিন্তু আমাৰ গাঁও অঞ্চলত বহুত এতিয়া ক'ব গ'লে যিটো আমাৰ চহৰ অঞ্চলৰ পাৰ্থক্যত বহুত বেছি ভাল এটা এনভাইৰণমেন্টটো আছে আৰু। আমাৰ যি হয় হয় আমাৰ গছ গছনিয়েই হওক বা আমাৰ যিকোনো আমাৰ যে
এনভাইৰনমেন্ট এইটো বহুত ভালে আছে গাঁও অঞ্চলত কিন্তু আমাৰ যি চহৰ অঞ্চলত বেছি আহ ভাগ এইেই প্ৰদূৰণতটো হৈ আছে আৰু আহ ইণ্ডাষ্ট্ৰি চলাইে হওক বা গাড়ী মটৰে হওক যিকোনো আৰু জাবৰ যাত্ৰা আমাৰ টাউনৰ ৰাস্তাই ৰাস্তা বহুত মানে লেতেৰা সেইবিলাক পেলোৱা হয় এ বহুত লেতেৰাকৰাকৈ আমাৰ কিবা কৰি আছে আৰু সেইটো আমাৰ যে মানুহ বা আমাৰ
উ
যি মানসিক সেই শৰীৰত বহুত আহ
উম হয় হয়
হয় হয় আমাৰ বেয়া বেমাৰ আজাৰ হয় আৰু আমাৰ বিলাক সেই প্ৰদূষণৰ পৰাই বহুত বেছি অ প্ৰভাৱ পৰে আৰু
উম
এতিয়া আপোনাৰ নজৰতো আহ এই গাওঁ অঞ্চল আৰু চহৰ অঞ্চল অঞ্চলৰ যিটো প্ৰদূৰষণৰ যিটো পাৰ্থক্য বা যি প্ৰদূষণটো আমি কেনেদৰেই আমি আহ ভাল কৰিব পাৰোঁ বা আমি এইটো আহ এটা ভাল পৰিস্থিতি লৈ আমি আনিব বিষয়ত আপুনি ক'ব পাৰিবনে
অ বাৰু হ'ব কেইষাৰমান পাৰিম নিশ্চয় পাৰিম আৰু আপোনাৰ ধন্যবাদ থাকিল কাৰণ আপুনি প্ৰদূষণৰ ওপৰত তেনেকুৱা অলপ গভীৰকৈ বহলকৈ আপুনি প্ৰকাশ কৰিলে সেইবাবে ধন্যবাদ থাকিল আৰু নিশ্চয় আপুনি যিবোৰ কথা কৈ গ'ল আপুনি কথা দাঙি ধৰিলে এইবোৰ আমি নিশ্চয় কৰি দেখি আছো কাৰণ যেতিয়া আমি টাউন নগৰ বিলাকত গ'লে মানে দেখিবলৈ পাওঁ যে তাত মানে বেছি তেনেকুৱা গৰম আৰু
হয়
তেনেকুৱা বেছি কল কাৰখানা তেনেকুৱা টি ইণ্ডাষ্ট্ৰী বিলাক আমি দেখো আৰু সেইবিলাকৰ পৰাই বহুতো তেনেকুৱা আপুনি কৈ যোৱাৰ দৰে প্ৰদূষণটো হৈ আছে
হয় হয় নিশ্চয়
প্ৰদূষণটো হয় নিশ্চয় আমি মানে কেৱল চহৰত মাত্ৰ ক'ব নোৱাৰোঁ আমাৰ গাঁও অঞ্চলতো হয় কিন্তু
হয়
গাঁও অঞ্চলৰ আৰু গ্ৰাম্য অঞ্চল আৰু তেনেকুৱা চহৰ নগৰ অঞ্চলৰ আমাৰ প্ৰদূষনতো বহুত পাৰ্থক্য আছে
হয় হয় নিশ্চয়
আমি দেখিবলৈ পাওঁ গ্ৰাম্য অঞ্চলতো কিছুমান তেনেকুৱা কি হয়। জাবৰ জোথৰে তেনে কুৱা নৈ- বিল বিলাক মানে বহুত তেনেকুৱা লেতেৰা হৈ থকা। আমি দেখিবলৈ পাই
হয় হয়,
তথাপিও মানে চহৰ অঞ্চলত যিবোৰ প্ৰদূষণ হয় পলুচন হয়। এইটো বেছি মানুহৰ মানে শৰীৰত মানে বেছি প্ৰভাৱ পৰে। বুলি মই পেলাই বুলি মই ভাবো। কাৰণ যেতিয়া আমি নগৰ অঞ্চলৰ পৰা যাওঁ। টাউন এৰিয়াত তেতিয়া আমি দেখিবলৈ পাওঁ যে তাত মানে নগৰ অঞ্চলত যিমান খিনি গৰম হয় কিন্তু ন অ গাঁও অঞ্চলত যিমানখিনি গৰম হয় কিন্তু তাতকৈ বেছি গৰমটো আমি টাউনত গ'লে অনুভৱ কৰিবলগীয়া হয়।
হয় হয় নিশ্চয়।
আৰু তেনেকুৱা মানে নগৰ অঞ্চলবোৰ মানে প্ৰদূষণটো বেছি মানে আমাৰ কিবা শৰীৰত হেঁচা পৰে কাৰণ যেতিয়া আমি নগৰ অঞ্চল বিলাকত যাওঁ নগৰত যাওঁ তেতিয়া আমি দেখো পাওঁ যে
হয়, হয়।
সেই নগৰ বিলাকৰ মানে বহুতো টেঙা প্ৰদূষণ হয় বেছি প্ৰদূৰষণটো মানে পলুচনতটো হয়। তেনেকুৱা বায়ু প্ৰদূৰ্ষণৰ পৰা জল প্ৰদূষণ, শব্দ প্ৰদূৰ্ষণ তেনেকুৱা বহুতো বিষ নায়ক প্ৰদূষণ খটে
হয়, হয়।
যেনেকৈ আমি কল কাৰখানা আপুনি কৈ গ'ল সেইবিলাকৰ যোগেদি বেছি টাউন বিলাকত মানে প্ৰদূষণ হয়
হয় হয়
তেনেকুৱা বায়ুৰ প্ৰদূৰ্ষন লগতে আমি দেখিবলৈ পাওঁ। আৰু কিছুমান তেনেকুৱা পানী প্ৰদূষনৰ ফলতো তেনেকুৱা বিষাক্ত জোঙামু ভাইৰাছ বিলাকে আমি বেছিকৈ তেনেকুৱা নগৰ অঞ্চলৰ পৰাহে মানে উৎপন্ন হোৱাতটো আমি দেখিবলৈ পাই।
হয়, হয় নিশ্চয়।
তেনেকুৱা কিছুমান মানে বিষাক্ত জোঙামুহ সেইবিলাকৰ পৰা উৎপন্ন হয় নগৰ অঞ্চলৰ পৰা হয় ন নহয়।
হয়, হয়।
তাত কিছুমান তেনেকুৱা মানুহ বিলাকে য'তে ত'তে কিবা বস্তুৰ পেকেট বিলাক খোৱা বস্তুৰ পেকেট বিলাক কাগজ বিলাকত পেলাই মানে সিহঁতে ডাষ্টবিনত নেপেলাকৈ সিহঁতে মানে বেছি কৈ ড্ৰেইন বিলাকত পেলাই।
হয়, হয়।
আৰু ড্ৰেইন বিলাকত পেলাই কিনে কি কৰে যেতিয়া পানীবিলাক মানে ড্ৰেইনে দি যাব লাগিছিলে তাত মানে তাম পানীবিলাক জমা হৈ কিনে তাত বহুত দিন ধৰি মানে পানী গোট খাই থাকি কেনে তাৰ মানে বহুতো তেনকা লেতেৰা বস্তুৰ লগত মানে তেনেকুৱা বিষা ত ভাইৰাছ আৰু জোঙা মু বিলাক ওলাই যি বিষয়ত মানে মানুহে বেমাৰত মানে ভুগিবলগীয়া হয়।
হয়, হয় নিশ্চয়।
উ আৰু সেইবিলাক প্ৰদূ্ষণটো আমি ৰোধ কৰিবলৈ বা মানে কমাবলে আমি কি কৰব লাগিব আমাৰ সকলোৰে দায়িত্ব আছে যেতিয়া
হয়, হয় নিশ্চয়।
আমিও কিছুমান তেনেকুৱা পদক্ষেপবিলাক অৱলম্বন কৰিব লাগিব কাৰণ আমি তেনেকুৱা জাবৰ -জোথৰ খোৱা বিস্কুট বিলাক পেলোৱাৰ পৰা আ আমি কি কৰিব লাগিব
হয়।
আমি ডাষ্টবিনত পেলাব লাগিব।
হয় এইটো নিশ্চয়।
আৰু পৰাপক্ষত আমি কি কৰিব লাগিব তেনেকুৱা আমি দেখিবলৈ পাও যে নগৰ বিলাকত গলে মানে বহুত তেনেকুৱা বায়ুৰ প্ৰদূষণ হয় নে নহয় কল কাৰখানাৰ যোগেদি আৰু কিছুমান তেনেকুৱা কি ক'ব ডিজেল পেট ট্ৰল মানে যান- বাহনৰ যোগেদি বহুত তেনেকুৱা বায়ু প্ৰদূষণ কৰে, শব্দ প্ৰদূষণ ঘটে।
হয়।
আমি কি কৰিব লাগিব মানে আমি উদাহৰণস্বৰূপে আমি দেখিবলৈ পাওঁ যে বৰ্তমানত যিহেতু গুৱাহাটী মহানগৰত মানে কিছুমান বেছিভাগ তেনেকুৱা চিটি বাছ বিলাকে কি হৈছে বৰ্তমান তেনেকুৱা ইলেক্ট্ৰনিক হয় নে নহয়? অ বিদ্যুৎ বাহন হয় বিদ্যুৎ বাহনতটো আমি দেখিবলৈ পাওঁ কাৰণ। যেতিয়া আমি বিদ্যুৎ বাহনত উঠো তেতিয়া আমি বহুত তেনেকুৱা আনন্দ আৰু শান্তি অনুভৱ। কৰে কাৰণ তাত তেনেকুৱা শব্দ প্ৰদ শব্দৰ প্ৰদূৰ্ষন নঘটে। আৰু লগতে কি হয় মানে তেনেকুৱা ডিজেল পেট্ৰলৰ ধোঁৱা বিলাক কৰ যোগেদি আমাৰ বায়ুটো মানে প্ৰদূষণ নঘটে। সিয়েহে মই ইয়াকো ক'বলৈ ইচ্ছা কৰো যে আমি পাৰাপক্ষত আমি কিছ মান প্ৰদূষণটো ৰোধ কৰিবলৈ তেনেকুৱা। ডিজেল পেট্ৰলৰ সলনি আমি পাৰাপক্ষত মানে। বৈদ্যুতিক তেনেকুৱা যান-বাহন বিলাক ব্যৱৱহাৰ কৰিলে ভাল বুলি ভাবো।
হয় হয়।
আৰু লগতে, তেনেকুৱা। গছ-গছনি ৰুব লাগে আমি গছ-গছনি ৰুৱাৰ যোগেদি মানে, এটা এটা ভাল তেনেকুৱা অক্সিজেনটো আমি পাবলৈ পাৰো গছ-গছনিৰ যোগেদি।
হয় হয়।
আৰু আপুনিও কেই-আষাৰমান আৰু কবলৈ ইচ্ছা কৰিছে নিকি মই ইমান। তে মানে কোৱৰ ক'ল
হয় হয়, অ এত এতিয়া, আপুনি বহুতখিনি ভাল আ। কথা ক'লে বহুত বিশেষ অ বহুত প্ৰয়োজন বা আমাৰ যি ইম্পৰ্টেণ্ট পইণ্ট বিলাক আপুনি ক'লে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মই নজনা কিছু বহুত কথা আপুনি আহ ক'লে। আ এতিয়া আমি, প্ৰদূষণৰ বিষয়ে বহুত অ এই চমু সময়তে। বহুত খিনি কলো তথাপিও আমি সেইবিলাক কেনেকৈ কমাব পাৰো। সেইটো অ আপুনি অলপ হলেও কলে, যে আ আমি গছ-গছনি ৰুব লাগিব। আজি যিহেতু আমাৰ আহ চহৰ অঞ্চলত বেছিভাগে আহ। ফেক্টৰী ইণ্ডাষ্ট্ৰি সেইবিলাক আহ গঠন কৰিবৰ কাৰণে আমি। গছ-গছনীয়া কাটাটো বেছি হৈ যাই আছে, আমাৰ চহৰ অঞ্চলত, ইয়াক কাৰণে আমাৰ আ অক্সিজেন লেভেলটোও কমি যায় আছে বায়ুমণ্ডলৰ আৰু, আমাৰ যি আ গৰমৰ যিটো, সেইয়া। সেইটোও বেছি বহুত হৈ যায় আছে গৰমটো অ
ইয়াৰ কাৰণে আমাৰ যিটো চহৰ অঞ্চল এইটো বহুতকে মানে অ প্ৰদূষণটো হৈ যোৱাত টো আমি দেখি পাই আছো। ইয়াৰ কাৰণে আমি যিকোনো প্ৰগ্ৰাম হওঁক কিবা মি মিটিঙে হওঁক, যিকোনো, সংস্থান সেইবিলাক আ। আমি কি কৰিব লাগিব আহ গছ ৰোৱা যি প্ৰগ্ৰাম, সেই আ। ইটো ৰাখিব লাগিব বা আমি গছ ৰুব লাগিব, আহ। সেইখিনিয়ে আৰু আপোনাৰ লগত। আজিৰ যি, প্ৰদূষণৰ বিষয়ত আমি আলোচনা কৰিলোঁ। অ বহুত বহুত ভাল লাগিল আপ আপুনি মই নজনা বহুতখিনি কথা আপুনি কলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মই মোৰ
মোৰো বহুত ভাল লাগিল কিছুমান মই নজনা এইবিলাকো মই আপোনাৰ পৰা জানিব পাৰোঁ সেয়েহে
হয়
আমি এই সময়তে ৰাখিব পাৰিম নিকি ন
হয় হয় নিশ্চয় বহুত বহুত ধন্যবাদ
অ দে দে দে ধন্যবাদ থাকিল
ধন্যবাদ ধন্যবাদ